হেল্ল?
অ, মাতটো ইয়েচ আহিছে নে?
অ, অ, হৈছে।
অ, কি কৰি আছ?
এ, এনেই আছো তই?
মইে এনে, আছো কি
খবৰ পাতি, কেনে তোৰ?
হ, ভালেই বৰ্তমান, পিছলৈকে নাজানো আৰু কি হয়।
এইটোতো বেলেগ কথা আৰু বাকী ভাত- চাত খালি নে, খোৱা নাই বম ৰাতি হ'লচোন।
ভাত আমাৰ এই, এতিয়া বনাইহে আছে আৰম্ভ হৈছে।
আচ্ছা,
দেৰি হয়, আমাৰ।
বাকি আৰু অ, আৰু আজি ইমান দিনত মোৰত যে ফোন মাৰলি।
অ, এনে খবৰ-চবৰ লও বোলো কি কৰিছ, খবৰ পাতি নাই।
আচ্ছা ঠিকে, বাকি তই ক, তই কেনে আছে?
আছো, দে মানে এই কি বুলি কয়, পৰীক্ষা খতম হ'ল জাষ্ট।
অ, আচ্ছা হয় নেকি, মোৰো শেষহে হৈছে মোৰ দহ দিনৰ আগত শেষ হৈছে।
অ, এতিয়া তুমি কি কৰি আছা, মানে পঢ়া-পাতি?
পঢ়া পাতিটো মোৰ হ'ব আৰু শেষে হবতো
কি মানে, কিমান এতিয়া পিছে কি পঢ়ি কি আছে, কচোন অলপ ভালকে বুজাই।
মই বৰ্তমান বি, কম, ছিক্স চেমিষ্টাৰত পঢ়ি আছো, তই?
বিকম, বিকম, কিমান ইয়াৰ্ছৰ?
চিক্স, চেমিষ্টাৰ।
অ, আচ্ছা, আচ্ছা, হেৰিকম নহয় ন, আৰু বহাইছিল নহয়, তিনি বছৰ নে পাঁচ বছৰ কৰিছিল তুমি
অ, চাৰি বছৰ, মান চাৰি বছৰ অ, তিনি বছৰ আছে। মই তিনি বছৰ ত'ত কৰো, মই চাৰি বছৰত নকৰো মন নাই।
ঠিক আছে ঠিক আছে ভালে দে কিবা এটা কৰলি হয়।
সেইটোয়ে আৰু কথাটো এতিয়া চাও কি হয়।
মোৰো হ'ল মইয় ছাব্বিশত ছাব্বিশত মই ছাব্বিশতে অ জানুৱাৰীত কতম হ'ল বি এ।
অ অ ঠিকে আছে ভালে, বাকী আৰু খবৰ বাকী আৰু এতিয়া পঢ়া আৰু নকৰা নেকি তই?
পঢ়াটো আৰু নাই নাই নকৰো আৰু এই বহুত পৰিলো নাই আৰু নকৰো।
উম উম ঠিকে বাকী ক'তবা ফুৰিব যাবি নেকি কিবা প্লেনিং চলেনিং আছে নেকি?
প্লেনিং কৰি আছো চবৰ লগত লগ ধৰি ক'ব লগ কিনো এটা।
বল পিকনিক যাওঁ বল।
যাবি?
মানে সেইটোৱে বাৰ পিকনিক যাওঁ বাৰু ফুৰবা যাওঁ এটা ভাল জাগাত যাওঁ আৰ পিকনিকো কৰি লম একেলগে।
পাবি প্লেনটো বনালি হ'ল ভালকে।
সেইটোৱে ভালকে চব কি কৰা? এই কেতিয়া যাবি কোন ক'ত যাবি ভাবছা কেনেকুৱা জাগা যাম বুলি ভাবছা?
অলপ ঠাণ্ডা জাগা ঠাণ্ডা পাহাৰ নদী, নদী টাইপ।
হা?
সেটোৱে অ ইতে মই অলপ কাম কৰি আছো বহুত বয় আছে।
হুহ, ক'ত আছে?
কি কোৱা পিকনিক অ পিকনিক যোৱা কথা কৈছিলা ক'ত যাম বুলি ভাবিছা এনে?
হেৰি এইটো পাহাৰ পাহাৰ আৰু মানে নদী চদী থাকা ঠাণ্ডা হেনে আৰু।
চন্দ্ৰপুৰৰ ফালে যাবা নেকি
চন্দ্ৰপুৰ গৈছো অ, চন্দ্ৰপুৰ মহিলা গৈছো অলপ নতুন জেগাত কিবা?
আহ। আছে বহুত দূৰ এনেকুৱা জেগা আছে যেনেকুৱা পাহাৰ নদী এনেকুৱা সেনেকুৱা জাগাতে যাও কি কোৱা?
অহ অহ ভাল চাই।
সেইটোয়ে য'ত মানে একদম বঢ়িয়া মানে চিনাৰিও ভাল আহে ফটো চটো ভাল আহে।
ফটো কথা কওঁতে এটা কথা মনত পৰিল ভাল চাই এটা কেমেৰা ললি হ'ল কাবাক। চিনাকি যদি আছে।
অহ সেইটোয়ে ঠিকে কৈছা তৰ দাদাক ক'লে হৈ যাব ত।
এ দাদাক কেমেৰাটো বেয়া হৈছে।
কি কোৱা আছে বেয়া হ'ল নেকি কেমেৰাটো?
অহ বেয়া হৈছে এই কোনদিনা মানে পৰিল মানে পৰি গ'ল মানে।
এই বেয়া লাগিলে।
উপায় নাই কি কৰিম এতিয়া।
সেইটোয়ে আৰু বাকি দেখা যাব কি কৰা যায় ল'ম দেচোন আমি কাৰোবাৰ কাৰোবাক কথা পাতি ল'ম।
হা?
ইমান যে মানুহ আছে কাৰোবা কাৰোবা লগতো কথা পাতি ল'ম।
হ'ব হ'ব অহ ঠিকেই টেনচন নাই বাৰু।
একো প্ৰব্লেম নাই, সেইটোৱে।
অহ কি কম। গৰম হৈছে গৰম।
সেইটো বম গৰম চোন একদম।
গৰমটোও বাদ দিয়া হে। জীৱন চীৱন কেনে চলিছে মানে এনে চলি আছে না চব?
অহ, নৰ্মেলি আৰু এতিয়া একজাম চেকজাম হ'ব এ লাহেকৈ আৰু ৰিজাল্ট কামত মই ভাবি আছো।
কি কাম?
নাজানো এতিয়া বিচাৰি আছো। পালে মই সোমাই যাম আৰু।
অ হেৰি চাইদে সোমা তুমি বিকম না বেংকে চেংকে মাথা মাৰা।
সেইটোয়ে হয় ট্ৰাই কৰো চাও কি হয় এতিয়া। এতিয়া তুমি কি ভাবিছা? তুমি- কিহত কাম কৰিবা ভাবিছা? এতিয়া তোমাৰো সময় হ'লে আৰু কাম কৰাৰ।
মইটো এনেকুৱা- সময়ত সোমালি কিবা সৰুৰ পৰা বৰ্তমান কৰিম। যতে পাও।
অহ অহ ভালে চেষ্টা কৰিবা পাই যাবা চাগে।
অহ তুমি হেৰি কৰ্বা পাৰিবা। এই কি বুলি কয় তোমাৰ ফেভৰেক্ত চাবজেক্ট কি?
মোৰ মোৰ তো সংগীত আছিল। সংগীত আৰু বিজ্ঞান সংগীত আৰু সমাজ বিজ্ঞান।
অ বিকমত এইবোৰ থাকে।
তুমি কি কব স্কুলৰ কৈছা না কলেজৰ সুধিছা?
উম নহয় নহয় বিকমৰ?
বিকমৰ, আমাৰ আছে দিয়া তুমি এইবোৰ বুজি নাপাবা দিয়া আচলতে বহুত কিবা কিবি থাকে তাত।
অহ বাকী এনে এনে এনে অলটাইম ফেভৰেট?
মানে স্কুল কলেজ সকলো মিলায়।
অ চব মিলাই এইবোৰ আছিল নেকি? মানে-
এ মোৰতো ইতিহাস বহুত ভাল লাগে। ইতিহাস আৰু সংগীত।
অ ইতিহাসৰ কথা।
কি কৈছা?
ইতিহাসৰ কথা পঢ়ি ভাল লাগে নেকি?
মানে আগৰ দিনৰ ৰজা মহাৰাজাৰ বিষয়ে অলপ পঢ়ো কিবা কিবি আগৰ দিনৰ কিবা কিবি ঘটনা হৈছিল। সেইবোৰ বি সেই কাৰণে অলপ ইতিহাসৰ বিষয়ে আগ্ৰহ আছে মোৰ। তুমি কিঢ়ি তুমি কি ছাবজেক্ট ভাল পোৱা আজৈকে?
মইতো চবেই ভাল পাওঁ। মই বেয়া কোনটো পাওঁ এইটো সোধা?
কি কোনটো বেয়া পোৱা তুমি?
মই চবতকে বেয়া পাওঁ সমাজ বিজ্ঞান।
সহৰ কাৰণে সমাজ বিজ্ঞানতো ভাল।
এ সমাজ বিজ্ঞানতো মানে মই বুজি নাপাওঁ। তিনিখন চাৰিখন কিতাপ এটা চাবজেক্টতে। সে কাৰণে ভাল নালাগে। বাকী ফেৱৰেতটো মই ক'ব গ'লে হিন্দী। হিন্দী মোৰ ফেভৰেট আছিল। কাৰণ মোৰ স্কুলত মানে মেম আছিল ক কিবা নাম আছিল নামটো পাহৰিলোঁ।
উম কৈ থাকা।
ভালো শিল্পী এইটো নাই এইটো বহুত ভাল শিল্পী নচত একদম। বহিয়া নষ্ট দিছোঁ আৰু একো কাৰণে টনশন নাইছিল।
অ অ ভালে ভালে।
ফালে কিবা শুছ আমাৰ স্কুলৰ কথা কিবা।
কি?
আমাৰ স্কুলখন বুলি কিবা হ'ব বোলে।
অ স্কুলখন বোৰে ভাঙি দিব বুলি শুনা পালো মই। আজি এটা মিটিঙও আছিল। নাজানে হস্পিতেল বনাব বলে তাতে বোলে হস্পিতেল জাগা কম হৈ হৈছেে ত সটো কাৰণে ভাঙি দিব বুলি ক'ল। এনেকুৱা ক আছে মিটিং হৈছে আজি এটা। অ আজি মিটিংখন এটা অ। আমাৰ স্কুলৰ কাষত এ আছে তাতে এটা মিটিং হৈছে আজি চাও কি বা সিদ্ধান্ত লৈছে।
অ আচ্ছা ঠিকে আছে মানে হস্পিতেল হ'লে। মান আধাৰ খলি থ আধাৰ।
এইটোয়ে মানে এতিয়া ভাঙি দিব মানে বেলেগি আছেমাৰ বেলেগ দিছে নে নানে কথাটো শুনি।
বেয়াতটো লাগিবই তাৰ পৰা পা সৰু পৰা।
অ সেইটোয়ে এবাৰ আহিবা নেকি। নৰ এইবাৰ কালি বা পৰি মানে এইবাৰ স্কুলৰ এবাৰ চাই লওঁ আৰু পিছত চাগে। ভাঙিদিয়ে নেকি কি হয় কি কোৱা?
অটো। উম পাইছো হে লগৰ বোলে কিছুমানে দিছে নহয় নটিচ। মানে নটিছ চিম দিছে ন নটিছ। টাইপ ন'টিচটো মানে মুখত দিছে চাওঁ যাব পাৰিলে যাওঁ।
এইটো কালি বা পৰহি এবাৰ যাই লও আমি কাৰণ আৰু পিছতৰ কেতিয়াও স্কুলতো আমি দেখাই নাপাম নহয়। ভৱিষ্যতে আৰু পুৰণি। কি বোৰ আৰু কেয়া আৰু ঘূ পাব সেইটোবাৰ লা। এইটো সত্তৰবাৰ যাই লওঁ য কি কোৱা।
ঠিক আছে ঠিক আছে কালি কি হ'লো কালি।
উম সেইটোয় তো ভাঙি দিয়াৰ পিছতো আৰু যাই লাভ নাই।
অ ঠিকে কইছে চাই লম লাষ্ট্ত।
সেইটোৱে।
চিকিৎসাল লৈ নে কিবা বনাব ন
কি কলা?
চিকিৎসালয় বনাব ন
অ ', অ ', হস্পিটেল বা হস্পিতেলে বনাবা চিকিৎসালয়
চিকিৎসালয় ঠিক চিকিৎসালয় বমতটো ভাল পাইছো কিন্তু স্কুলতো ভাবিব ভাল লাগিছিল
সেইটোৱে মানে এটা বেয়া লাগিছিল কথাটো
মেইন কথা কি হ'ল আ এইটো মানে চৰকাৰে মাতিমে আমাৰ এনেে আছিল প্ৰাইভেট প্ৰাইভেটে আমাৰ স্কুলটো আছিল ন
উম বুজিছো মই বাৰো
সেইকাৰণে স এতি উপ উপায় ন চৰকাৰৰ কি কাম আৰু এতিয়া
কথাটো ঠিকে কৈছা তুমি বিশেষ কৈ এতিয়া চাওঁ কিবা হয় কিবা কৰে নকৰে এতিয়া?
অঁ' বাকি হেৰি কি বুলি কয় টাওন চাইডে যাবা নেকি?
কেতিয়া যাবা ভাবিছা?
এ এইকেদিনটো অহামাহত।
অহা মাহত যাব পাৰি বিষেষকৈ বেয়া নহয় আৰু প্লেনিংটো।
অহা মাহৰ দশ তাৰিখ মানে যযি যাই ভাল আৰু।
অ' যাব পাৰি, চাওঁ ভাবি চাওঁ মই, তোমালোকে যাবা নেকি?
অঁ' চব যাম আমি।
অঁ' তেতিয়াহ'লে হ'ব ঠিক আছে যাম দে আমি, কি কোৱা?
অঁ' ঠিক আছে। মই কম কিমান লাগে কি? কি খৰচা কৰ- খৰছা মানে এইবোৰ প্লেন ভালকে কৰা নাই যাষ্ট কঠাটো ওলাইছে।
সেইটোৱে, এইটো নহলে তাই আমাৰ লগৰ- কোন কোন আমাৰ লগৰ যে যোনে যোনে যাব আলোচনা কৰি লয় কেইটা যাব কি আছে একো- সকলো কথা পাতি লোৱা।
অঁ' ঠিক আছে হ'ব দিয়া, মই এইটো গ'লে ফোন কৰম দিয়া দিয়া ৰাখিছো।
অঁ, অঁ, দিয়া ঠিক আছে দিয়া।
অঁ'